অ'প্ৰাঞ্জল কি কৰি আছিলি?
অ' বিশাল ক!
কি কৰি আছিলি?
আছোঁ আছোঁ, এনে আছোঁ। ঐ শুনচোন, তোৰ এটা ৰিয়ান বুলি লগ আছে। নেকি? মেকআপ আৰ্টিষ্ট কৰে যে।
নাই, কিয়?
নাই নেকি?
নাই।
ৰিয়ান, ৰিয়ান।
নাই কিয়?
অ', তোৰ এনে মেকআপ আৰ্টিষ্ট নাই নেকি? কোনো লগৰ।
নাই নাই।
অ', এনে কি কৰে তোৰ লগৰবোৰে? লগৰ বিলাকে কি কৰে তোৰ?
মোৰ লগৰ বিলাকে বৰ্তমান একো নকৰে।
বেকাৰ আছে আৰু ঘৰত।
অ', বেকাৰ।
তই একো কৰা নাই?
হা মোৰ নাই ৰ! মইও বৰ্তমান লৈকে একো কৰাই নাই?
অ'অ', এনে কি কয়। গুৱাহাটীত নাহা নিকি?
গুৱাহাটীত যাম ৰ, এ বহুত গৰম বুলি শুনিছোঁ।
নাহিবি এতিয়া, মস্ত গৰম গুৱাহাটীত।
অ', সেইটোৱেইটো শুনিছো ৰ, অলপ ঠাণ্ডা পৰক।
উম্, উম্, কি কৰি আছা এতিয়া, এনে গাঁৱৰ?
অ', গাঁৱত এনে তোৰ খেতি চেতিত সহায় কৰি দি আছোঁ।
অ', এতিয়াতো খেতিৰ চিজন।
অ', সেইয়েটো।
কি কি কি? ধান ৰুইচা নাকি তাতে?
আমাৰ ধান লুচি আমাৰ নিজৰে খেতি আছে ন তাতে আনৰ কাম কৰে আৰু।
অ', কি ধান ৰুইছা এনে?
আহুধান।
আহুধান।
অ'।
তন্ততে নিজে ৰুইচা নাই নে মানুহ চানো লগাই চা কৰবাৰ?
আমি মানুহ লগাও তাৰ পিছত আমাৰ নিজে ৰোৱা যায়।
বহুত মাতি আৰু ন?
বহুত।
অকল কি ধানৰে খেতি কৰা, বাকী চব্জি তবজি নকৰা?
চব্জি তবজি আছে, ভাত কেৰেলা, জিকা, ৰঙালাও। কোমোৰা।
অ', বেংনা নাই, বেঙেনা নকৰা।
নাই নাই সেইবোৰ নকৰো।
গাজৰ।
নাই নাই নাই সেইবোৰ নাই দেই। নাই নাই নাই। এইবোৰ নাই দেই। সেইবোৰ আমি নকৰো, আমি মই যিকেইটাই কলো আমি সেইকেইটাই কৰো মানে।
অ', এইগিলা এইগিলা খেতি কৰিব লাকে এইগিলা গুৱাহাটীত দাম বিলাহীৰ কিমান ষাঠি টকা সত্তোৰ টকা কিলো গুৱাহাটী তাত আৰু তাতে বেচা না বস্তুবিলাক।
অ', আমি বেচো খাও নিজেও
এইবিলাক খেতি-খেতি কৰিব লাগে ধইনা চইনা গুৱাহাটীত কিমান দাম।
উ, এটা যে ডাইলগ আছে তোৰ কিবা আওঁধনৰ মূৰা
নাই নাই শুনা নাই মই।
আহ শুনাম দে একদিন পিছত ভালকে লগ পালি। বাকী মই তোৰ লগত বিশ্বৰ ভাষাসমূহৰ কথা পাতব সুধিছিলো।
বিশ্বৰ ভাষাবিলাকৰ
উম। জানাই।
বা বেলেগ বেলেগ টোপিকৰ পৰা কথা পতা চোন
ভাষাটো অকল যোগাযোগৰ মাধ্যযম নহয় মানে, ই হ'ল তোৰ এখন সমাজৰ ইতিহাস, সংস্কৃতি, চিন্তা ধাৰা পৰিচয় আৰু মানে ঐতিহ্যটো বহন কৰে আৰু ভাষা নোহোৱাকে ত সভ্যতা তাৰ বিশেষতো কল্পনা কৰিব নোৱাৰো না আমি।
অ', সেইটোৱে।
তই ভাষা মানে কি বুজা?
মোৰ মতে কি আৰু ভাষা ম কি মানুহ মানুহে নিজৰ চিন্তা বা অনুভৱ
বা যিটো জ্ঞান আছে নিজৰ বা যিটো অভিজ্ঞতা সেই বস্তুকেইটা যিটো প্ৰকাশ কৰিবৰ কাৰণে যিটো মানে যি ব্যৱহাৰ কৰা হয় মানে।
যিটো যোগাযোগ সুসংগতি যোগাযোগতে ব্যৱ-ব্যৱস্থা আৰু মানে। কথিত হ'ব পাৰে, লিখিত হ'ব পাৰে বা সাংকেতিক হ'ব পাৰে মানে।
অ, হয় নেকি?
মানে মনৰ ভাৱত মানে বা মনতে কি ভাবি আছা বা নিজৰ যিটো চিন আছে বা নিজৰ জ্ঞান খিনি প্ৰকাশ কৰাৰ মানে তাৰ মানে ব্যৱস্থা আৰু মানে সেইটোয়ে আৰু কথিত, লিখিত যিকোনো হ'ব পাৰে।
আচ্ছা মানে পৃথিৱীত এনে পৃথিৱীত প্ৰায় কিমান ভাষা আছে?
এনেতো ছা যিবিলাক মানে ভাষা বিজ্ঞানী আছে আৰু।
অ,।
তেওঁলোকৰ মতেতো পৃথিৱীত প্ৰায়-প্ৰায় মানেতো সাত হাজাৰৰো অধিক ভাষা আছে বুলি কৈছে।
আৰু কিন্তু সেইয়ে আৰু ধৰ মানে চব ভাষা মানে চব হয়, একেলগে চব মানুহে মানে ব্যৱহাৰ নকৰে আৰু কিছুমান ভাষা মানে এ ধৰ কোটি কোটি মানুহে কয় আৰু ধৰ আন- আনহাতে মানে ধৰ কিছুমান ভাষা মানে কেৱল মানে অলপ মানুহে ব্যৱহাৰ কৰে আৰু মানে সেইটোয়ে কথা আৰু।
ভাষাৰ মানে উৎপত্তিটো কেনেকে হৈছে?
ভাষাৰ উৎপত্তিটো মানে ডাইৰেক্ট‌ ক'বা নোৱাৰি আৰু মানে। কাৰণ তাৰ সঠিক উত্তৰটো মানে আজি নাই আৰু। কিন্তু ধৰ গৱেষক যিবিলাক মানে গৱেষক আছে ভাষা বিজ্ঞানীসকলৰ আছে তেওঁলোক মানে কৈ যে মানে প্ৰাচীন মানে মানে শব্দ মানে ইশাৰা আৰু মানে ইশাৰা আৰু যিটো ধ্বনি আছে আৰু। সেই ধ্বনিৰ জৰিয়তে মানে আ, যোগাযোগ কৰিছিল আৰু আৰু ধৰ মানে যেতিয়া সময় লাহে লাহে পাৰ হৈ যাই থাকিল আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে মানে। সেইবোৰো মানে বিকাশিত হৈ গ'ল আৰু বিকাশিত হৈ মানে তাৰ ভাষা লৈ ৰূপান্তৰিত হৈ গৈছে আৰু।
আচ্ছা আচ্ছা আৰু ভাষা পৰিয়াল বুলি যে বস্তু এটা আছে সেইটো মানে কি?
ভাষা পৰিয়াল মানে ধৰ মানে যিবোৰ ভাষাৰ মানে উৎপত্তি মানে একে মূল ভাষাৰ পৰা আহিছে আৰু‌ আৰু সেইবোৰ ভাষাকে মানে-মানে ভাষা পৰিয়াল বুলি কোৱা হয় ধৰ উদাহৰণ দি আছো তোক মই ধৰ ইণ্ডো ইউৰোপীয় ভাষাটো হওঁক চীন তিব্বতীয় ভাষা। বা আফ্ৰ এছিয়া টি। আৰু যিটো দ্ৰাবিডসকল আছিল আৰু পুৰাণা দ্ৰাবিডসকল সকলো যিটো ভাষা আছিল মানে সেইবিলাকক সেইবিলাক মানে ভাষা পৰিয়াল বুলি কোৱা হয় আৰু।
আচ্ছা এইটোৱে মানে ভাষা পৰিয়াল। আৰু মানে পৃথিৱীত কোনবোৰ ভাষা মানে বেছি ব্যৱহৃত?
পৃথিৱীত ছা পৃথিৱীত মানে ভাষাতো বহুত আছে সাত হাজাৰ সাত হাজাৰৰ ওপৰত ভাষা আছে।
আ।
কিন্তু তাৰে ভিতৰত বেছিকৈ ধৰ ইংৰাজী কৈ মানুহে। হিন্দীটোৱে হওক। তাৰে পিছত এ যোনটো চাইনিজ ভাষা আছে, সেইটো হওক, স্পেনিছ হওক, আৰবিক হওক, ফ্ৰেঞ্চ হওক, পৰ্টুগিজ ভাষাটো, বেংগলী ভাষাটোৱে হওক আৰু মানে ৰাছিয়ান যিটো ভাষা আছে, সেইকেইটা ভাষা মানে বেছি ব্যৱহৃত কৰা হয় আৰু।
উম। অ' এনে ইংৰাজী ভাষাটো মানে বিশ্ব ভাষা বুলি কিয় কোৱা হয়?
ইংৰাজী ভাষাটো মানে বিশ্ব ভাষা বুলি কয় জানা, ইংৰাজী মানে ইংৰাজী শিক্ষাই হওক বা বি বিজ্ঞানই হওক বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই হওক বা বিমান চলাচল কৰাই হওক বা কূট কূট-নীতি কৰাই হওক বা তথ্য প্ৰযুক্তি আৰু ইন্টাৰনেট আৰু ধৰ ইন্টাৰনেটত মানে সেই ভাষটো মানে বহল ভাৱে ব্যৱহাৰ কৰা হয়, মানে সেইবাবে সেই-সেই সেইকাৰণে মানে বহু দেশে মানে নিজৰ ভাষাটোক প্ৰথম স্থান দি, ছেকেণ্ড স্থানত মানে ইংৰাজী ভাষাটোক দিয়ে আৰু। আৰু তই সকলোবিলাক ধৰ, এপ বিলাকতে চাবি বা কিমান পষ্টাৰতে চাবি বা যিকোনো ইণ্টাৰফেচত মানে তই দেখাই পাবি যে, ইংৰাজী ভাষাটো ব্যৱহাৰ কৰা হৈয়ে মানে। সেইকাৰণে আৰু মানে ইংৰাজী ভাষাটোক মানে বিশ্ব ভাষা বুলি কোৱা কয় আৰু মানে চবেই ব্যৱহাৰ কৰে আৰু।
আৰু মাতৃভাষাটো কিয় গুৰুত্বপূৰ্ণ?
চা, মাতৃ ভাষাটো নিজৰ নিজৰ মাতৃভাষা থাকে, তেনেকে ধৰ আমি অসমীয়া মানুহৰ, আমাৰ অসমীয়াটো মাতৃ তৃভাষা, ইংৰাজ সকলৰ কাৰণে ইংৰাজী ইংৰাজ-ইংলি-ইংলিছ ভাষাটো মাতৃভাষা, হেনেকে ধৰ আৰু ফ্ৰান্সত থকা বিলাকে ফ্ৰেঞ্চ লেংগুৱেজটো, স্পেইনত থকাৰ কাৰণে এইবিলাকৰ স্পেইন‌ উচ পৰ্টোগুলত থকা বিলাকৰে পৰ্টুগীজ ভাষা তেওঁলোকৰ নিজৰ মাতৃভাষা। মাতৃভাষাই মানে, মাতৃভাষাতে মানে ধৰ মানুহে মানে নিজে চিন্তা কৰিবা পাৰে ন, সেই ভাষাটোতে। অনুভৱ কৰে। আৰু মানে নিজৰ যিটো সংস্কৃতি যে, সেই সংস্কৃতিৰ সৈতে পৰিচিত হয়। আৰু এই যে মা-মাতৃভাষাটো মানে সেই আৰু এটা, ব্যাক্তি এটাৰ পৰিচয় আৰু মানে যিটো ঐতিহ্য আছে, সেই ঐতিহ্যটো সংৰক্ষণ কৰে আৰু মাতৃভাষাই।
অ' আৰু উত্তৰ ভাৰত ভাষাৰ মানে ক্ষেত্ৰত কিমান বৈচিত্ৰ মই।
ভাৰতত ছাৰ বৈচিত্ৰ্যময় ভাৰত খনেটো বৈচিত্ৰ্যময় ভাৰত বুলিওঁ কয়, কাৰণ ছাৰ ভাৰতত বিভিন্ন মানে ধৰ শ, শ ভাষা আৰু উপভাষা আছে। আৰু সেই উপভাষাৰ মানে লোকসকল মানে ভাৰতত বসবাস কৰে। আৰু সংবিধান যিটো অষ্টম অনুসূচিত মানে এ অষ্টম যিটো অনুসূচী আছে, সেই অনুস-অনুসূচীটোত মানে বহুত যিবিলাক বহুত ভাষাৰে মানে স্বী কৃতি পাইছে আৰু, আৰু মানে এই, এই মানে বৈচিত্ৰ ত্ৰ্য মানে বৈচিত্ৰ্য ভাৰতৰ মানে এটা সাংস্কৃতিক সম্পদ আৰু মানে ভাষাটো এটা। সাংস্কৃতিক সম্পদ হয় এটা।
এনে অসমীয়া ভাষাৰ বিশেষত্বটো কি?
অসমীয়া ভাষাৰ বিশেষত্বো মানে কি জানা, অসমৰ অসমৰ সেইটো মানে মু সেইটো মুখ্য ভাষা হয় আৰু‌ অসমীয়া ভাষাটো, ইয়াৰ ধৰ সম-অসম মৰ সমৃদ্ধ সাহিত্যিক আছে। সাহিত্য আছে, তাৰ লগত এ লোক সংস্কৃতি, সংগীত আৰু মানে ইতিহাস আছে আৰু। আৰু অসমীয়াৰ ভাষা মানে, অসমৰ যিটো সাংস্কৃতিক পৰিচয় আছে, সেই পৰিচয়টো মানে বহন কৰে আৰু।
আৰু ভাষা সংস্কৃতিৰ মাজত সম্পৰ্কটো কি
ভাষা সংস্কৃতিৰ ভাষা আৰু সংস্কৃতিৰ ম সম্পৰ্কতটো মানে ভাষাৰ মাজৰে মানে লোক কথাই হওঁক গান হওক সাহিত্য ইতিহাস উৎসৱ এটাই হওক বা বিশ্বাস আৰু মানে জীৱন ধাৰণাৰ যিটো প্ৰজন্ম মানে সেই প্ৰজন্মটো মানে এটা প্ৰজন্মৰ পৰা মানে আনটা প্ৰজন্মলৈ সংৰক্ষিত কৰি ৰাখবা পাৰি আৰু
আচ্ছা আৰু তোৰ নতুন ভাষা শিকিলে কি লাভ হয়!
নতুন চা যিহেতু আমি অসমীয়া মানুহ ন অসমীয়া ভাষাটো আমাৰ মাতৃভাষা সেইটো আমাৰ শিকাৰ প্ৰয়োজন নাই কিন্তু ধৰ যেতিয়াতো নতুন এটা ভাষা শিকবি সেইটো ভাষাটো শিকাৰ ফলত তই যোগাযোগৰ দক্ষতাটো বৃদ্ধি হ'ব! তই যদি ইংৰাজী ভাষাটো ক তেতিয়া তই এল ইংলেণ্ড লণ্ডন সেইবিলাক সেইবিলাকৰ যিসকল ব্যক্তি আছে, সেইবিলাকৰ লগত ভালকে কথা পাতবা পাৰবি বা তেওঁলোকৰ কথা বুজি পাবি! আৰু ধৰ ভাষা শিকাৰ ফলত নতুন এটা তেওঁলোকৰ যিটো সংস্ সেইটো বুজবা পাৰবি বা বিদেশত তই শিক্ষা লাভ কৰাৰ সুবিধা হয় বা চাকৰি কৰাৰ সুযোগটো বৃদ্ধি প্ৰায় আৰু যিটো মগজুৰ চিন্তা শক্তি থাকে, সেই চিন্তা শক্তিটো মানে উন্নত হয় আৰু
আচ্ছা, এনে প্ৰযুক্তিয়ে ভাষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনিছে
প্ৰযুক্তিৰ ভাষাৰ ক্ষেত্ৰত চা প্ৰযুক্তিটো এতিয়া বহুত ডেভলপমেট হৈ গৈছে কিন্তু তাৰ ফলত চ যিবিলাক আমাৰ ট্ৰেঞ্চলেটৰ এপ থাকে, সেইবিলাক আহিছে বা এ আইয়ে হওক বা স্পীচ্ ৰিকগমেৰিচন হওক আৰু যিটো টেক টু স্পীচ্ তই এতেই ই ইংৰাজীতে কিছুমান কথা ক'লি তে ভইচ টো অন কৰি কিনে তেতিয়া সেইটো বস্তু ডাইৰেক্ট মানে ধৰ স্পিচত আহি যায় আৰু মানে ডাইৰেক্ট ৱৰ্ডত লিখ খা, যায় আৰু যিবিলাক ধৰ অনলাইন শি ক্ষা, আছে সেইবিলাকৰ জৰিয়তে মানে ভাষাটো শিকবা পাৰি আৰু তাৰ যি ভাষাটো যে কেনেকে ব্যৱহাৰ কৰে, সেইটো মানে সহজ কৰি দিছে আৰু আগতছে বহুত
আচ্ছা হেৰিতে আৰু তোৰ সকলো ভাষা সুৰক্ষিত নিকি
চা, চব ভাষা সুৰক্ষিত নহয়, কাৰণ চা, যিবিলাক মানে সৰু, সৰু সম্প্ৰদায়ৰ ভা ষা, আছে সেইবিলাক মানে সেই ভাষা মানে ব্যৱহাৰ কাৰে কমি যোৱাৰ ফলত মানে এইবিলা ভাষা বহুতে ব্যৱহাৰ নকৰিলে না কাৰণ কমে কমি যোৱাৰ ফলত মানে এই ভাষাবিলাক বিলুপ্তিৰ মুখত গেছি আৰু নতুন প্ৰজন্মই সেই ভাষাটো নিশিকে আৰু তেতিয়া মানে সেই ভাষাটো আৰু মানে সেই আৰু কালৰ প্ৰজন্মত মানে গুচি যাব আৰু হেৰাই যাব আৰু
আমি এই ভাষাটো সংৰক্ষণ কেনকে কৰব পাৰোঁ!
ভাষা সংৰক্ষণ কৰিবৰ কাৰণে চা, আমি যিটো আমাৰ অসমীয়া ভাষা সেইটো ভাষাৰ ওপৰত মানে ভাল কে, শিক্ষাও ল'বা লাগব! যাৰ যিবিলাক সাহিত্য আছে সেইবিলাক প্ৰকাশ কৰবা লাগব বা ডিজিটেল যিবিলাক নথিভুক্ত আছে সেইবিলাক নথিভু ক্ত, কৰবা লাগব বা অভিধ যিবিলাক আমাৰ অভিধান থাকে, সেইবিলাক পঢ়বা লাগ লোকসাহিত্যটো সংৰক্ষণ কৰিব লাগব আৰু আমাৰ মেইন যিটো বস্ ত্তু, হ'ল সেইটো হল মানে আমি দৈনন্দিন জীৱনত মানে আমি নিজৰ মাতৃভাষাটো ব্যৱহাৰ কৰবা লাগব!
অ', ব অ